অ শুনিছো শুনিছো
হয় ভালনে
ভালে ভালেই কি কৰি আছা
আছিলোঁ এইমাত্ৰ অলপমান বজাৰৰ পৰা আহিলোঁ।
অ অ অ অ
তাকে ভাবিলোঁ আজি অলপ ডিজিটেল পেমেণ্টৰ ওপৰতে কথা পাতোঁ নেকি।
নিশ্চয় নিশ্চয় বৰ্তমান সময়ত যিহেতু ডিজিেল পেমেন্ট আমাৰ দৈনন্দিন জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ইয়াৰ বিষয়ে কথা পতাটো ই এক অতি গুৰুত্বপূৰ্ণ বিষয় গতিকে ইয়াৰ বিষয় কথা পতাটো ভাল হ'ব বাৰু
হয় হয় ঠিকে কৈছা। তুমি কি বুজা?
উম ডিজিটেল পেমেণ্ট বুলি কলে, সাধাৰণতে তোমাৰ মোবাইল ফোন, কম্পিউটাৰ বা ইণ্টাৰনেটৰ স সহায়ত আ নগদ ধন ব্যৱহাৰ নকৰাকৈ যিবোৰ আমি লেন দেন কৰোঁ, সেইবোৰকে বুজো দিয়াচোন।
হয় হয় ঠিকে কৈ চাটে
হয় তুমি বাকী তুমি জানানে এই পদ্ধতি কেনেকৈ কাম কৰে।
হয় হয় জানো মানে সাধাৰতে আজিকালি যেনেকে বেংক একাউন্ট খোলা হওঁক বা ডেবিট কাৰ্ড তাৰপিছত মানে ক্ৰেডিট কাৰ্ড হওঁক বা ইউ পি আই বা মোবাইল ৱালেট এই সকলোবোৰ মানে ডিজিটেল আজিকালি মানে ডিজিটেল ভাৱে ধন পঠিওৱা বা গ্ৰহণ কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ন ত' এইবোৰ কামতে আমি এই ডিজিটেল পেমেন্টটো ব্যৱহাৰ কৰোঁ। আজিকালি যেনেকে বজাৰৰ বজাৰত গ'লে হওঁক বা যিকোনো ঠাই নাযাও কিয় যিকোনো এটা বস্তু কিনিবলৈ হলে বেছিভাগে আজিকালি ডিজিটেল পেমেন্ট কৰা দেখা পোৱা যায় আহ য'ত মানে আমি মানে আজিকালি সকলো সৰু ডাঙৰ যিকোনো বজাৰে নহক বা সৰু ডাঙৰ যিকোনো দোকানে নহওঁক কিয় সকলোতে মানে এটা স্কেনাৰ ৰাখিয়ে থয় সকলোৱে জানে যে আজিকালি মানুহে নিজৰ হাতত নগদ ধনতকৈ বেছি মানে এই ডিজিটেল পেমেণ্টতে কৰে মইয়ো এইমাত্ৰ ক'লো যে মই বজাৰৰ পৰা আহিলো মইও অ বজাৰৰ পৰা আহোতে তাতে অ বজাৰ যাওঁতে মোৰ বেছি ডিজিটেল পেমেণ্টতে কৰি আহিছোঁ সেইবাবে মই ভাবিলোঁ মানে এই বিষয়টোৰ ওপৰত কথা পাতাটো দৰকাৰী আৰু
ঠিকেই ঠিকেই
হয় বাৰু এই ইউ পি আই বুলিলে। তুমি কি বুজা
অ তোমাৰ ইউ পি আই যদি আমি ইংৰাজীত কওঁ তোমাৰ ইউনিফাইড পেমেন্ট ইটাৰেচ এইটো হৈছে তোমাৰ এটা মানিজি পেমেন্ট যাৰ সহায়ত তোমাৰ আমিহ্তৰ ভিতৰতে। ৰ পৰা আন এটা একাট তোমাৰ ধন বোৰ আমি স্থান্তৰ কৰিব পাৰো দিয়াচোন আৰু সেয়ে আৰু আৰু তোমাৰ এই ব্ৱস্থাটো মানুহৰ মাজত আজিকালি বহু জনপ্ৰিয় হৈ পৰিছে কাৰণ তোমাৰ কথাত। হল ই অতি সহজ দ্ৰুত আৰু সুবিধাজনক মাত্ৰ মোবাইল ফোন থাকিলে যিকোনো সময়তে ধৰ্ৰ্ম আন পালন কৰিব পাৰি যিহেতু তুমি ক'লাই যে আজিকালি মানুহে ন ধকে নদ ধতকে মানে তোমাৰ ডিজিটেল পেমেন্ট বেছি ব্য্ৱহাৰ কৰে সেইটোৱে কথা যে তোমাৰ ধৰা কেতিয়াবা তুমি হাৎ ওলাই যাব লগা হ'ল এজেগালৈ তাতে তুমি বস্তু কিবা ক্ৰয় কৰিব লগা হ'ল ত ক্ৰয় কৰিব লগা হলে তুমি সেই এ বস্তুটো মানে কিনিবলৈ হলে তুমি তুমি যদি তুমি হঠাৎ যদি নিজৰা মানি বেগটো য পাহৰি গলা তুমি ত' মানে পইচাৰ স আদান প্ৰদান কৰিবলৈ তুমি সেই ডিজিটেল পেমেণ্টে ব্যয়হাৰ কৰিলা তোমাৰ হাতত মোবাইল ফোন টো যদি আছে মোবাইল ফোনটো যিহেতু মানুহৰ হাতত থাকেই মানুহ যতে ওলাই নাযাওক কিয় মোবাইল ফোনটো লগ লৈ যায়েই গতিকে তোমাৰ সেই ব্তু্ৰয় কৰিবলৈ তোমাৰ মোবাইল ফোননৰ জৰিয়তে সহজ হয় তোমাৰ বস্তু ক্ৰয় কৰিলৈ আন লৈ আ তোমাৰ হাতত পইচা নাথাকিলেও তুমি মানে লগত ফোন নাথাকিলেও তুমি অনলনিজিেমেন্টৰ দাৰুমি বস্তুোৰ ক্ৰ কৰিব পাৰা ই এটা সুবিধন দিয়ান। বাকী তুমি জিটেল পেমেণ্টৰ কি খন উদাহৰণ জানা নেকি?
হয় হয় জানো নিশ্চয়, যিহেতু আমি দৈনন্দিন জীৱনত ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰিয়ে থাকোঁ। তাৰ ভিতৰত মানে বেছিকৈ ব্যৱহাৰ কৰাবোৰ হ'ল, যেনে কিউ আৰ ক'ড স্কেন কৰি পেমেণ্ট কৰা যিকোনো দোকান হওক যিকোনো বজাৰতে হওক বা অনলাইন শ্বপ পিঙৰ বিল পৰিশোধ আমি যেতিয়া মলবোৰত যাওঁ তেতি অনলাইন শপিং কৰো বা আমি এই আ তোমাৰ যেনে বহুত ধৰণৰ সামাজিক মাধ্যম আছে ন অনলাইন শ্বপিঙৰ বাবে। এ যেনে ফ্লিপকাৰ্ট হওঁক, এমেজন হওক, মিছঅ' হওক বা আৰু তেনেদৰে বহুতো বহুতো আছে তাত। তে আমি আ হাতেৰে পইচা দিয়াৰ সলনি মানে অনলাইন অ চ পেমেন্টটো কৰিব পাৰোঁ। আ যাৰ ফলত সেইটো মানে যেতিয়া আমাক দেলি দিবলৈ আহে বস্তুটো ডেলিভাৰী হয় তেতিয়া আমি কম সময়ৰ ভিতৰতে বস্তু সোনকালে গ্ৰহণ কৰিব বাৰুঙ আৰু যাক বিদ্যুৎ বা পানীৰ বিল জমা দিয়াৰ ক্ষেত্ৰত হওক বা মোবাইল ৰিচাৰ্জ কৰাৰ ক্ষেত্ৰত হক এইবোৰৰ ক্ষেত্ৰত আমি বেছিভাগেই মানে ডিজিটেল পেমেণ্ট কৰিয়ে থাকোঁ আৰু আজিকালি মানে বহুভাগ ক্ষেত্ৰতে চৰকাৰে যেনেদৰে এই এম বে বিদ্যুত তৰ বিল হওক বা পানীৰ বিল এইবোৰ দিয়াৰ ক্ষেত্ৰত মানে আজিকালি চৰকাৰো মানে এই সো অনলাইন ডিজিটেল পেমেণ্টৰ ব্যৱস্থাই কৰি দিছে। আজিকালি দেখিবলৈ পালে মানে সকলো পিনে ডিজিটেল পেমেণ্টৰ যিটো প্ৰভাৱটো সেইটো বহুত পৰিমাণে বৃদ্ধি পাইছে। যাৰ ফলত মানে জনতাৰ ভালেখিনি হ সুবিধা হোৱা বুলিয় ক'ব পাৰি আৰু কিছু ক্ষেত্ৰত কিছুমানৰ অ অসুবিধা হোৱা বুলিও ক'ব পাৰি। কাৰণ এ যিবিলাক আমাৰ বৃঢ় মানুহ আছে তেওঁলোকেটো এই ডিজিটেল পেমেণ্ট কেনেকৈ কৰে সেই বিষয়ে নাজানে। তেওঁলোকে যেনেকে আগৰ দৰে আগ লগতে নগদ ধন দি পিনে বজাৰ সমাৰ কৰিছিলে বা নগদ ধনে টকা পইচাৰ লেন দেন কৰিছিলে। তেতিয়া তে তেওঁলোকে আজিকালি যেতিয়া নতুন নতুন পদ্ধতি বা নতুন নতুন আহ যুগ যুগৰ টাইমত যেতিয়া এইবোৰ নতুন নতুন প্ৰযুক্তি উলাব তেতিয়া তেওঁলোকে সেই বিষয়ে তেওঁলোকৰ জানিবলৈ অলপমান আহ মানে অসুবিধা হয় দিয়াচোন। কবলৈ গলে কাৰণ তেওঁলোকে যিহেতু তেওঁলোকৰ যিহেতু এতিয়া বয়স হৈ আহিছে ন। ত মই ভাবোতে তেওঁলোকৰ বাবে এই সুবিধাতটো মানে অলপমান সমস্যাকৰ হ'ব পাৰে নহয় নে?
হয় হয় হয় তুমি একদম ঠিকে কৈছা। আৰু তুমি যিখিনি সুবিধাৰ কথা ক'লা সুবিধাৰ কথাত মই তোমাৰ একেবাৰে একমত তোমাৰ হতে। কাৰণ আজিকালি তোমাৰ তুমি, তুমি যিহেতু কলাই যে আমি অনলাইন শ্বপিং যদি কৰো ফ্লিপকাৰ্ট এমজন এইবিলাকত তুমি এইবোৰ এইবিলাকো এটা কথা লক্ষ্য কৰিবা তুমি যদি ডিজিটেল পেমেন্ট কৰা তেতিয়া সেই বস্তুটো সোনালে আহি পাই না তুমি যদি নগদ ধন বা নগদ ধন দি যদি তুমি বস্তুটো টো কৰাত ডেলিভাৰীত কৰিব লোৱা মানে বস্তু ক্ৰয় কৰিব বিচাৰে তেতিয়া অলপ দেৰি হয়। আৰু তুমি এটা কথা ল লক্ষ্য কৰিবা যে কিছুমান অ' বস্তু আমি ক্ৰয় কৰিব গলে তাতে নগদ ধনৰ কোনো' ব্যৱস্থাই নাথাকে তাতে অন লি-তাতে মানে অকল ডিজিটেল পেমেন্ট সমূহে ব্যৱহাৰ কৰা হয় আৰু যিয়ে, অ' আৰু তাৰোপৰি, তদুপৰি আগতে তুমি লক্ষ্য কৰিবা আগতে আমি মোবাইলৰ ৰিচাৰ্জ ভৰাবলৈ আমি দোকানলৈ যাব লগা হৈছিল। দোকানলৈ আমি খোজ আমি দোকানলৈ খোজ কাঢ়ি বা আমি দোকানলৈ কাঢ়ি যাব লাগিছিল, যাই, গৈ পেলাই-পেলাই আমি তাতে দোকানত গৈ বস্তুবোৰ ৰিচাৰ্জ কৰিব লাগিছিলে। কিন্তু এই ডিজিটেল পেমেনৰ সুবিধা হোৱাৰ পিছৰ পৰাই মানুহে ঘৰত বহিয়ে-ঘৰত বহিয়ে, নিজৰ ঘৰত বহিয়ে আমি সকলো ধৰণৰ বস্তু ৰিচাজ টোৰ কৰো যেন মোবাইলৰ পৰা আদি কৰি, টেলিভিছনৰ পৰা আদি কৰি তোমাৰ আজিকালি যিহেতু উম, তোমাৰ বিদ্যুতো আমি বিদ্যুতবোৰো আমি আপ ক্ৰয় কৰিবলৈ অ', যিহেতু বিছা-ডিজিটেল পেমেণ্টৰ সময়তে আমি হেৰি কৰিব পাৰোঁ। ত' তেহেতে মানে হেই টো এটা সুবিধা দিয়াচোন আৰু মই ভাবো ডিজিটেল পেমে, পেমেন্টৰ এ আৰু এটা সুবিধা হৈছে তোমাৰ খুচুৰা বস্তুটো, মানে তোমাৰ কি হৈছে মই আ-কৈছো যে আ তোমাৰ আগতে এই কিছুমান বস্তুৰ দাম চাবা তুমি পঁচপন্ন টকা। বা, তুমি যদি পচপন্ন টকা বচ টো এটা হয় তুমি, তোমাৰ হাতত হয়তো পাঁচ টকাৰ খুচুৰা পইচা নাথাকিবও পাৰে তো তাৰ থা- কাৰণে তুমি কি হয়, তুমি ষাঠি টকা এটা দিব লগা হয়। আৰু সন্মুখৰ ফা- অ' জনৰ পা অ' দোকানীজনৰ তাত যদি পাঁচ টকা খুচৰা নহয় গতিকে সেইটো বাৰু তোমাৰ লোকচানদায়ক হয়। কিন্তু তেওঁৰ যে পাঁচ টকা খুচৰা নাই, হয়টো তেওঁ কিবা বস্তু দিয়ে, চকলেট দিব পাই কিবা দিব বা কেতিয়াবা তেনেকুৱা হয়, ত' আৰু তুমি কেতিয়াবা যদি অন-অনলাইন ডেলিভাৰী কৰা তেতিয়াও সেই ডে, আ-ডে, ডেলিভাৰী বয় আহি পেলাই তোমাক যেতিয়া মানে খুচুৰা নাই, তুমি যদি ডিজিটেল পেমেন্ট নকৰা তুমি এই নগদ ধন দিয়া তুমি যিমান বস্তুটোৰ দাম সিমান যদি তুমি অ' দিব নোৱাৰা তাতকে যদি অলপ অ' বেছি দি দিয়া বা তোমাৰ তাত যদি খুচুৰা ব্যৱস্থা নাথাকে, তেতিয়াহ'লে তোমাৰ অলপ হ'লেও পইচা লোক চান হয়। ত' মানে মই ভাবো ডিজিটেল পেমেণ্টত সেই, হয় ডিজিটেল পেমেণ্টত সেইটো মানে অ-অসুবিধাটো নাই, আমি যিমান লাগে একদম মানে সিমান খিনি আমি দিব পাৰো, পইচা।
হয় একেবাৰে সঁচা কথা কৈছা দেই তুমি আৰু মানে ইয়াৰে আৰু এটা সুবিধা আছে ন যে এ আগৰ দিনত আ যেনেকে আগতে আমি মানুহবোৰে গৈ পিনে কা- কাৰোবাক আ-মানে পইচা পঠাব লাগিলে বা কলেজৰ বা এ বিদ্যালয় বা মহাবিদ্যালৰ আ যিবিলাক ফিজ আছে, সেইবোৰ আ জমা কৰিব লাগিলে বা ইজনে সিজনৰ লগত টকা পইচা লেনদেন কৰিব লাগিলে আমি বেংকত গৈ পইচা জমা কৰিব লাগিছিলে, আ উ তেওঁলোকৰ জৰিয়তে আমি টকা পইচা বেলেগ এটা একাউণ্টত পঠাব পাৰিছিলো কিন্তু আজি কালি ডিজিটেল, ডিজিটেল পেমেণ্ট ত' কাৱণে মানে এইটো এটা বহুত সুবিধা হৈছে যে আমি বেংকত যোৱাৰ দৰকাৰ নাই। আমি ঘৰতে বহি মোবাই, অ বহি মানে মোবাইল ফোনৰ জৰিয়তে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে আমি এই ডিজিটেল পেমেণ্ট কৰি ইজনে সিজনক টকা পইচা পঠাব পাৰো বা বিদ্যালয়ৰ হক মহাবিদ্যালয়ৰ আ যিবিলাক আ-ফিজসমূহ আছে সেইবোৰ আমি নিজে আ-ভৰ্তি কৰিব পাৰোঁ। আ-যিবিলাক আব-আৰু আম-বেংকত যাই পিনে আমাৰ অ-মানে যিখিনি সময় নষ্ট হৈছিলে হামি এতিয়া ঘৰত বহি পিনে ডিজিটেল পেমেন্টৰ জৰিয়তে সেই সময়খিনি আমি সঞ্চয় কৰিব পাৰোঁ নহয়নে বাৰু?
হয়, হয় ঠিক কথা কৈছা তুমি। আমি যিহেতু আজিকালি আমাৰ আমাৰ ধনৰ পৰিমান কিমান, আমাৰ বেংকত আমাৰ ধনৰ পৰিমান কিমান আছে সেইখিনিও আমি ডিজিটেল পেমেন্টৰ যিবোৰ এপ আছে সেইবোৰতে আমি চাব পাৰোঁ। আগতে হয়তো আমি বেংকলৈ যাবলৈ-যাবলৈ বেংকলৈ যাব লাগিছিলে বেংকলৈ ঢাপলি মেলিব লাগিছিলে কিবা এটা আমাৰ পইচা কিমান আছে আমি সেইটো হিচাপ লবলৈও আনকি বেংক যাব লগা হৈছিলে এ টি এমলৈ যাব লগা আছিলে তাত এ টি এম কাৰ্ডৰ দ্বাৰা আমি গম পাইছিলো কিন্তু আজিকালি তোমাৰ ডিজিটেল পেমেণ্টসমূহ থকাৰ পিছত পিছৰ পৰা আমি মানে যাবই নালাগে আমি সকলো বস্তু ঘৰতে তোমাৰ এপসমূহৰ দ্বাৰা আমি সকলো বস্তু গম পাই থাকো
হয় এইটোও সঁচা কথা
আৰু তুমি কি ভাবা ডিজিটেল পেমেণ্ট শিক্ষাৰ ক্ষেত্ৰতো সহায় কৰিছে নেকি বাৰু
হয় হয় নিশ্চয় যেনেকৈ মই এতিয়া ক'লোঁ অ তোমাক জনালোয়ে যে ছাত্ৰ ছাত্ৰী অনলাইন ফিজসমূহ জমা দিবৰ বাবে বা অনলাইন পাঠ্যদানৰ পাঠ্যক্ৰমৰ বাবে পে'মেণ্ট কৰিবলৈ বা বিভিন্ন শিক্ষামূলক সেৱাত মানে সেৱা লাভ কৰিবৰ কাৰণে ডিজিটেল পেমেণ্ট পে'মেণ্ট কৰে। যাৰ ফলত মানে তেওঁলোকৰ এই এই ব্যৱস্থাটো মানে তেওঁলোকৰ বহুতখিনিে সহায় কৰে আৰু তেওঁলোকৰ বহুতখিনি সময়ো ৰেহাই কৰে যাৰ ফলত তেওঁলোকে মানে বেংকত গৈ বা ইফালে সিফালে গৈ সময় নষ্ট কৰিব নালাগে এই ডিজিটেল পেমেন্টৰ জৰিয়তে তেওঁলোকে মিনিটৰ ভিতৰত মানে যিকোনো ফিজ বা পেমেন্ট জমা কৰিব পাৰে মানে এটা একাউন্টৰ পৰা আন এটা একাউন্টলৈ পঠাব পাৰে এই ব্যৱস্থাত তেওঁলোকক মানে বহুখিনিয়ে সুবিধা কৰিছে মই ভাবো যে এই ব্যৱস্থাটো মানে আহ সকলোৰে বাবে সুবিধা সুবিধাজনক হয়
হয় দেই ঠিকে কৈছা তুমি মোৰ মতে ভৱিষ্যতেও ইয়াৰ সৎ ব্যৱহাৰ আৰু অধিক বৃদ্ধি পাব আৰু তোমাৰ নতুন প্ৰযুক্তিয়ে লেনদেনক আৰু সহজ আৰু সুৰক্ষিত কৰি তুলিব বুলি মোৰ দৃঢ় বিশ্বাস
হয় হয় মোৰো একেই বিশ্বাস
তাকে বহুত সুন্দৰকৈ বুজাই লা আজি আলোচনা মোৰো বহুত
হয় হয় মোৰো বহুত ভাল লাগিল দেই
আৰু ঠিক আছে ৰাজিলৈ থৈছো তেন্তে
ঠিক আছে বাৰু ধন্যবাদ
হয়